আজি বিজনেচৰ কথা পাতোঁ
উ কোৱা
তুমি এনে বিজনেচ বিজনেচ কৰি ভাল পোৱানে
হয় মই বিজনেচ কৰি বহুত ভাল পাওঁ আৰু তুমি ভাল পোৱাানে?
অ মোক বিজনেচ ভাল লাগে ভালো পাওঁ এনে তুমি আজিলৈকে তুমি বিজনেচ কৰি পাইছানে?
হয় কৰি পাইছোঁ।
হয় নেকি অ। কি বিজনেছ কৰিছে অ মইও কৰিছিলো। হেল্ল' উম তোমাৰ এটা সৰু বিজনেছ ষ্টাৰ্ট কৰিছিলো এতি বাৰু নকৰো কৰা নাই বন্ধ কৰিলো তুমি কি বিজনেছ কৰিছিলা?
হয় মই এ মই মানে এটা মানে ৰিবণ বুকে বনাইছিলো ৰজ বনাই কিনে। সেইটো মানে বুকে বন কিনে চেল কৰিছিলোঁ সেইটোৰ বিজনেছ কৰিছিলোঁ আৰু এনেই মাছৰুম প্ৰডাকচন কৰিছিলোঁ সেইটোত বিজনেছ কৰিছিলোঁ
অঁ মাছৰুম প্ৰডাকশ্যনৰ বিজনেছ কৰিছিলা?
হয় আৰু তুমি কৰিছিলা নে কিবা?
অ মই বিজনেচ কৰিছিলো তোমাৰ অহ এটা মই মাস্তৰুম শ মই প্ৰডাকনৰ বিনেচ কৰিছিলো আৰু তাৰপিছত এটা হল মই আইি মানে এটা আইি চেল কৰা বিজনেচ কৰিছিলো আইদি কি বুজি পোৱা নে এ অনলান গেমিং এপ সেইবোৰ। বিলাক। বিজনেছ কৰিছিলো এনে তোমাক বিজনেচত তোমাক কেনেকুৱা লাগে মানে বিজনেচ তোমাৰ পৰা তেনেকুৱা হব না নহয় কেনেকুৱা লাগে তুমি বিজনেচ কৰিলে তাতে প্ৰফিট পাৰ কৰিব পাৰিবা নে নোৱাৰা
হয় ভালকে চলিব ভালকে মানে মাইন্ডচেটো ভালকে কৰিলে বিজনেছত মানে প্ৰফিটো কৰিব পাৰি। ভালকে বিজনেচ কৰিব পাৰিব লাগিব। বিজনেচ কৰিবৰ কাৰণে মানে এইটো মানে জানিব লাগিব যে কেনেকুৱা কৰিব লাগিব হয়নে? আমি মানে কম দামত কিবা বস্তু কিনিলোঁ আমাৰ যিমান সেইটো খৰচ হয় সেইটো যোনটো মানে আমি প্ৰডাকশচন কৰোঁ সেইটোত আমাৰ যিমান খৰচ হয় তাত আমাৰ বেছিকে সেইটো মানে বেছি পইচাত এইটো বেচিব লাগিব তেতিয়া আমাৰ সেইটোতে প্ৰফিট ওলাই যাব আৰু আমি এইটো মানে এইটো বেচিবই নোৱাৰিম সটো মানে, সেইটো দামত মানে যিমানত আমি কিনিছো? ত', সেইটোৰ পৰা অলপ বেছি দামত বেচিবই নোৱাৰিলে সেইটোতো আমাৰ ল'চে হ'ব ন? কাৰণে আৰু তোমাক সেনেকুৱা লাগে নে?
উ'ম, উম ', তুমি ঠিকেই ক'লা বিজনেচত আমি আঁহ ', তোমাৰ বিজনেচত গ্ৰোথ কৰিব কাৰণে আমি ৰেট অলপ কমকে লগাব লাগিব আৰু তোমাৰ ধৰা কি নতুন প্ৰডাক্ট বোৰো মানে ইমান চলা প্ৰডাক্ট বোৰ ৰাখিব লাগে বিজনেছত নিজৰ কাৰণে আৰু নতুন প্ৰডাক্টটো ললেও কম কে ল'ব লাগে যেনেকুৱা মোৰ মতে দি তুমি আঁহ', - আঁহ ', কিবা নতুন প্ৰডাক্ট লবা তেতিয়া অলপ কমকে লব লাগে বিজনেছত আৰু জোনটো পুৰণা প্ৰডাক্ট বোৰ চলি থকা ভিতৰত প্ৰডাক বোৰ সেইবোৰ তুমি মানে বেছিকে ললেও একো নহয় মানে সেইবোৰ চলি যাব আৰু তোমাৰ গ্ৰ- গ্ৰ'থৰ কাৰণে যিহেতু তুমি ক'লা গ্ৰ'থ কৰাৰ কাৰণে তুমি এটা বস্তু তুমি ধৰা তুমি দহ টকাৰ বস্তু তুমি আহ', পাঁচ টকাত কিনি আনিছা তুমি দহ টকাত বিক্ৰী কৰা তেনেহলে সটো তোমাৰ প্ৰফিট থাকিব। তুমি সেইটো দহ টকাৰ বস্তু তুমি আঠ টকাত দিলে মানে মানুহবোৰ তোমাৰ এট্ৰক্ হব সেইকাৰণে গ্ৰ'থটো তেনেকুৱাও হব। তুমি কি ভাবা তেনেকুৱা?
হয়', তুমি', যিহেতু কৈছা তুমি ঠিকে কৈছা মানে যেনেকুৱা আমি কিবা বস্তু ল'লো ন', আমি সেইটোত-সেইটো বস্তু, বস্তুত আমি বেছিকে মানে খৰচ কৰিব নালাগে', -নালাগে', মানে সেইটোত মানে, আমি মানে এইটো বস্তুত বেছি খৰচ কৰিলে আমাৰে লছ হৈ যায়। সেইকাৰণে এইটো বস্তু, বস্তুটো চাই-মেলি মানে কেনেকুৱা হয়, এইটো, কেনেকে কৰি আমিটো হয়, ' প্ৰফিট, এৰ', পৰা ওলাব লাগে মানে এ', চাব লাগে আৰু সেইটো, এইটো বস্তু পাৰে,
প্ৰফিটটো কিমান হয়, সেইবোৰ চাব লাগে আৰু তোমাৰ, তুমি', কি পাবা?
আঠ টকাত বেচিলেও মানে আমাৰ প্ৰফিট ওলাই যায়, ‌তেতিয়া
অ' অ', তুমি জব আৰু বিজনেচৰ মাজৰ, অ', তোমাক বেছি ভাল লগাটো কি হয়?
হয়, হা, কি ক'লা?
জব আৰু তোমাৰ বিজনেছ দুখনটো বেলেগ- বেলেগ হয়। তুমি দুটাত পাৰ্থক্য তুমি কোৱাচোন তোমাক কোনটো বেছি ভাল লাগে?
হয়', বিজনেছটো যিহেতু আমি যিমান, কৰিলে সিমানে প্ৰফিট, এইটো কৰিব পাৰে আৰু জব, টো মানে জব, তো মানে এনেই বেলেগৰ আণ্ডাৰত কৰিব লাগে চ' সেইটোত মানে এনে চেলেৰী ছিষ্টেম থাকে সেনেকুৱা থাকে আৰু বিজনেচটো নিজে মানে নিজৰ তাত হে মানে ইনভেষ্টমেণ্ট কৰি কিনে নিজে আৰু সেইটোত মানে প্ৰফিট ওলাব পাৰি আৰু তোমাৰ মতে তুমি তুমি কি মানে পাৰ্থক্য বুজাব পাৰা।
অ মই কব গলে তুমি ধৰা বিজনেচত হল তোমাৰ নিজৰ মতেদি ক কৰিব পাৰিবা তুমি কলাই তুমি ধৰা আজি মই কাম নকৰোঁ আজি মই বিজনেচ বন্ধ কৰিম বুলিও পাৰিবা আৰু তোমাৰ কাম বেলেগৰ কাম হলে তোমাৰ কব কাৰণে তোমাক ক'ব সুধিব লাগিব। তোমাৰ বিজনেচটো নিজৰ হয় তোমাৰ ইচ্ছা মতে কৰিব পাৰিবা, তোমাৰ ইচ্ছামতে খাটিব লাগিব খাত্নি কৰিব লাগিব তোমাৰ ইচ্ছা মতে আৰু জবত হল সিহতে কৰাব সেইটোৱে, তুমি এনে বিজনেচ আৰু তোমাৰ জবৰ মাজ নিজৰ পাঠ্য ক'ব পাৰিবা নেকি কি ডিচএডভাণ্টেজ, বিজনেছত কি দিছ ডিচএডভাণ্টেজ হয় আৰু অ জবত কি ডিচএডভাণ্টেজ।
বিজনেছৰ সেইটোৱে ডিচএডভাণ্টেজেজ হৈ জোনটো মানে চল মানে এইটোত মানে অলপ মাইণ্ডছেটটো সেইটো নকৰি মানে এইটো নলওঁ। ৱালে অলপ মানে নিজৰ মানে খৰচটো অলপ কমাই দিলে সেইটো তেতিয়াই প্ৰফিত ওলাব পাৰি। এয়া বেছিকে খৰচ দি কিনে বস্তু কিনি কিনে আৰু বেলেগত মানে সেইটো প্ৰডাক্যন কৰি কিনে আৰু বেলেগত বেছি দামত বেচিলে সেইটো ডিচএডভানটেজেছ হয় আৰু এডভানটেজেছো আছে আৰু জবত এডভানটেজেছ এইটোৱেই হয় যে ভালকৈ কৰিলে মানে ভালকৈ কৰিলে সেইটো চেলেৰিচ চিষ্টেম হয় ন। এইটোতো ইমান মানে দিচ এনেকুৱা নাই আৰু ডিচএডভানটেজেছো আছে মানে নিজৰ স্কিলৰ ওপৰত আছে। হয় আৰু তুমি ক'ব পাৰিবানে পাৰ্থক্য।
অ মোৰ মতে এ তুমি ধ-ধৰা কি উম অ তুমি ভাবা অ এডভা কি বোলে এডভাণ্টেজ হল তোমাৰ জ-জ-জবত এডভাণ্টেজ হল তোমাৰ মাহে মাহে চেলাৰী পাই থাকিবা তুমি কাম কৰা নকৰা তুমি মাহে মে মান্থলি চেলাৰি পাবা আৰু তুমি কি বোলে এইটো বিজনেচতো তেনেকুৱা নাপাবা তুমি বিজনেচত যিমান কৰিব পাৰিবা সিমান প্ৰফিট আছে সেইটো এডভানটেজ হয় আৰু তোমাৰ এনেকুৱা নহয় কি বিজনেছ কৰিলো যিহেতু বিজনেচটো সদায় প্ৰফিট হয় লছতো যাব পাৰে সেইটো ঠিক নাই হয় কি নহয়?
হয়
অঁ তুমি এইটো লচটো যাব পাৰে আৰু তোমাৰ হল যবতটো তেনেকুৱা লছ হব বুলি একো কথা নাই, তুমি বেলেগৰ কাম কৰি আছা চেলেৰিত মন্থলি পাবাই আৰু তোমাৰ স্কিল এক্সপেৰিইঞ্চ চব আহি আছে এইটো এডভান্সটেজ হয়। আৰু ডিচএডভানটেজ হ'ল কি তুমি আকৌ তোমাৰ গালিও শুনিব লাগিব বছৰ তোমাৰ বছৰ ধৰা তুমি বেলেগৰ আনডাৰত কাম কৰা কিবা ভুল হলে গালি দিবহি গালি দিলে তোমাক বেয়া লাগিব সেইটো ডিচএডভানটেজ হয় আৰু তোমাৰ। কাম জব কৰা এডভাঞ্চতেৰেচ এক্সপিৰিয়েছ বাঢ়ি যাব তুমি শিকিবা কামৰ স্কিল পাবা স্কিল বাঢ়িব বিজনেছ যিমান খাটনি সিমান প্ৰফিট হ'ব তোমাৰ কষ্ট হ'ব আৰু তাতে লছ হ'লে তোমাৰে হবে। অঁ সেইটোৱেই ডিচেতমেন। তাৰ পাছত এডভান্সতেচ আ তুমি পিছত যাই কি কিবা বিজনেচ কৰিম বুলি ভাবিছা নেকি তেনেকুৱা।
হয় মই ভাবিছোঁ যে পিছত যাই কিনে মই যিহেতু তোমাক ক'লো যে মই মাছৰুমৰ কৰিছিলোঁ মানে এইটো মই এৰি দিলোঁ মানে ইমান টাইম নাছিল যিহেতু। মানে মই ভাবিছোঁ ইন ফিউচাৰ য। কিনে মই মাছৰুমৰ প্ৰডাকচন কৰিম সেইটোৰ মানে সেইটোৰে বিজনেচ কৰিম বুলিয়েই ভাবিম। বিছ ইন ফিউচাৰ। অ মানে সেইটো হ'লে মানে সেই। টো মানে অলপ মানে এইটো কাৰণে অলপ চা মানে এইটো গেইন নলেজ গেইন। কৰিব লাগিব নহ তেতিয়া হে পাৰিম। মানে পতকে কিবা ডাঙৰ বিজনেচ। কৰিবৰ কাৰণেতো অলপ এইটো চা ভাবি চিন্তি কৰিব লাগি লাগিব আৰু অলপ মানে পইচাও লাগে লাগিব সেইটোত কাৰণে নিজৰ কেপিটেল হ'ব লাগে কিবা বিজনেছ ষ্টাৰ্ট কৰিব লয় সেইটোৱে। তুমি ভাবিছানে ইন ফিউচাৰ কি বিজনেছ ষ্টাৰ্ট কৰিবা।
অ ময়ো ভাবিছিলোঁ তোমাৰ দৰে ময়ো ভাবিছিলোঁ মাছৰুমৰ ময়ো কৰিছিলোঁ মাছৰুমৰ। তুমি মাছৰুমৰ নহ'লে মই হাৰ্ডৱেৰ দোকানৰ ভাবিছিলোঁ বিজনেছত। অ' হাৰ্ডৱেৰ দোকানতো বহুতো মানে তোমাৰ এনেকুৱা লছ হৈ নাযায় হাৰ্ডৱেৰ বস্তু। এইবোৰ আজি আনিলে কালি বেয়া হৈ নাযায়। এনেকুৱা হাৰ্ডৱেৰ ও ভালে প্ৰফিত আছে মানে তোমাৰ বস্তু পতককে বেয়া হৈ নাযায় আৰু তোমাৰ মাছৰুম যে মাছৰুম তুমি কৰিছিলা বুলি কলা অ' তুমি মাছৰুম প্ৰডাকচনটো কৰি - কৰিছিলা বুলি কলা ত' সেইটো কৰিব কাৰণে কেনেকুৱাকে কৰিব লাগে। তুমি অলপ বুজাইকে ক'ব পাৰিবা নেকি।
হয়, মই মছৰুমৰ মানে হয়, মছৰুমৰ মানে এনেই মই চাইছো। ছিলো যে ভিডিঅ'ত মানে এনে এইটো মানে এইটো মানে চিটছটো মানে এইটো কৰি কিনে মানে। খেৰীত হেৰি যে থাকে সেইটোত প্লাষ্টিকত ভৰাই কিনা। এইটো চিটছ বৰ্ড হয় কিনে মানে খা- সাত দিন, দহ দিন এনে মানে লাগিব আৰু বেছি দিন এইটো লাগে আৰু আৰু এটা ৰুমত মানে এইটো মাছৰুমে তাত মানে ৰুমতে এটা বন ৰুমত মানে এইটো খেতি কৰিব পাৰি। হয় আৰু তুমি ক'ব পাৰিবনে?
অ' ময়ে ক'ব পাৰিম। আগতে ময়ে কৰিছিলো মছৰুম বা প্ৰডাকচনটো। সাত, আঠদিনতো লাগে মেকচিমাম। আৰু বেলেগ কিবা বিজনেচ কৰিছিলা ন, সেইটো তুমি বিজনেচ এতিয়া বৰ্তমান কৰি আছা না বাদ দিলা?
হয়, এইটো বৰ্তমান মই কৰি আছো মানে এতিয়াতো এনে মানে কৰা নাই মানে। এনে মানে এইটো ঘৰতে বনাই আছো আ এইটো কৰা নাই ষ্টাৰ্ট কৰা নাই।
হয়, তুমি কিবা কৰি আছানে হয়।
বৰ্তমানতো আমাৰ ফেমিলি বিজনেচ আছে। বেলেগকৈ এটা মানে মোৰ ফাদাৰৰ বিজনেছ আছে। সেইটো বিজনেছ বৰ্তমান মোৰ ব্ৰাডাৰে এতিয়া মানে সি হেণ্ডেল কৰি আছে। আমাৰ গৰু আছে বহুত সেই গৰু আছে। আমি মিল্ক প্ৰডাকচন কৰো। আমাৰ মিল্ক মানে ডেইলি তোমাৰ হয় অহ হানড্ৰেড লিটাৰ মান হয় আৰু পাইকাৰী আহি লৈ যায়। হানড্ৰেড টেন হানড্ৰেড টুৱেন্টি মান হয় পাইকাৰী আহি লৈ যায়। আৰু তেনেকুৱাই কাম কৰা মানুহবোৰো আছে। গৰুৰ কাৰণে তাতে মানে খাটনি কৰে সিহঁতে আৰু তে এনেকুৱা প্ৰফিট নাই আগৰ নিচিনা এতিয়া বৰ্তমান আগৰ নিচিনা বিজনেচো নাই তেনেকুৱা সেইকাৰণে। এনে চলাটো চলি আছে বাৰু তেনেকুৱা প্ৰফিট নাই আহ দিয়া ঠিক আছে।
অ ঠিক আছে।